কি খবৰ? হেল্ল'।
হয় কি খবৰ?
ভাল, ভাল তোমাৰ? মোৰ ঘৰ গুৱাহাটীত।
অ' মোৰ ঘৰ। ৰঙিয়া।
অ'- অ'। অ'-অ'। অ।
গুৱাহাটীৰ ক'ত থাকা তুমি?
গুৱাহাটীৰ মই গণেশগুৰি।
আচ্ছা আচ্ছা মইও তোমাৰ হেৰিত থাকো হাতীগাঁও। হাতীগাওঁ তোমাৰ মানে ৰুম হয় মোৰ তাতে। অকে ত আজি আমি কিহৰ ওপৰত কথা পাতিব মানে ভাবিছা? সমাজৰ ওপৰত কথা উম ঠিক আছে। কোৱা পিছে তোমাৰ সমাজত তোমাৰ কেনেকুৱা কি তোমাৰ কি ক'ব বিচাৰা তুমি? তোমাৰ ফিডবেকখিনি
সমাজৰ সমাজতটো বহুত ভাল থাকে, বেয়াও থাকে ক'ব লাগিলে কিছুমান ফালৰ ভাল মানুহো লগ পায় সমাজত। সমাজ এখনত যদি থাকিব কাৰণে যাও এটা পৰিৱেশত যদি ভাল পৰিৱেশত বহুত শিকিবও পাৰি, বহুত জানিবও পাৰি।
হম, হম।
অ' কিছুমান থাকে, আৰু কিছুমান, সমাজ এখন, কাৰণ তেনেকুৱা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি থাকে। তেনেকুৱা সমাজৰো বহুত প্ৰভাৱো কূ-প্ৰভাৱো থাকে কিছুমান মানুহৰ লগত
উম, চেম থি পিছে আমাৰো তেনেকুৱাই হয়, কিন্তু তোমাৰ সমাজত মানে, ভা ভাল মানুহতকে বেছি বেয়া-বেয়া মানুহো বেছি আছে বুজি পাইছে।
আহ সেইটো হয় ভাল মানুহত মানুহ বহুত আছে।
ভাল মানুহ আছে কিন্তু ত-তাৰে মাজত তোমাৰ বেছি ভাগ পাবা তুমি বেয়া মানুহ। সমাজত তোমাৰ। কিছুমান মানুহ আছে তোমাৰ লাইফত কিবা মানে আগুৱাই যোৱাটো মানে সিহঁত
নিবিচাৰে কিন্তয়া মানে।
তেনেকুৱা আৰু। আৰু সেইয়ে আৰু সমাজৰ মানুহখিনি মানে ধৰা আমি মিলা প্ৰীতি চল-চলিব লাগে। গে আৰু কিন্তু
কিছুমান মানুহৰ মানে সেই উ মানে কি আৰু হিংসা, হিংসাৰে কিছু হিংসাৰে বহুতো মানে অন্যায় কৰে কিছুমানক।
কিছুমানে অন্যায় কৰে হয়।
বহুতো বহুত খ
তোমাৰ এনেই নৰ্মেলি তোমাৰ লগত কিন্তু কি কেনেকুৱা কিবা মানে হৈছেনে লাইফত? বা কোনোবা তোমাৰ ধৰাবলৈ তুমি বহুত মানে ভাবা আৰু যে ইহঁত মানে মোৰ ছাপৰ্টিভ হয়। কিন্তু তোমাৰ সমাজৰ মানুহে হয়।
অ'।
এনেকুৱা ধৰণৰ বা পিছত তোমাক এনেকুৱা হেৰি মানে পিছত গম পোৱা যে তোমাৰ নাই, ইহঁতে মোৰচোন বেয়াটোহে বিচাৰে।
হয়। এইটো হয় মানে কেতিয়াবা আজি পৰা দুই তিনি বছৰ আগতে মানে এনেকুৱা এ এ পঢ়ি থাকোতে আৰু পিনে মনে আৰু। মানে কি কয় আৰু মানে উ- যে এইটো-এইটো কৰিব নালাগে। এইটো কৰিলে কিবা হব ত যোন মানে তুমি যোনটো বিচৰা, তুমি সেইটো কৰিব নালাগে। মানে বে- সেইটো কৰিলে বহুত-বহুত কিনি কিবা-কিবি হ'ব। ত সেইটো মানে-মানে নিজৰ মানে মনত থ মানে যোনটো আশাত পুহি ৰখা দেখতখ মানে যায় ন ত সেইটো মানে চাইডকৈ মানে অলপমান আঁতৰাই কিনে লোৱাৰ-লোৱাৰ উঠিছ যোৱা দেখা মানে নিয়াত হে কৰে কিছুমান মানুহে মানে ভাল ওপৰে দিয়াতচে বেয়া ওপদ হেৰি তোমাৰ লগত এনে কেতিয়াবা হৈছে এনেকুৱা?
মোৰ লগততো বহুতেই হৈছে লাইফত মানে কি ক'ম আৰু সমাজৰ মানে যিখিনি মানুহ মই ভাল মানুহ অহা নক আকৌ বেয়া মানুহ যিখিনি আছে মানে মোৰ লগত যিখিনি বেয়া কৰিছে আৰু সেইখিনি মানুহ মোৰ মানে যিখিনি ওচৰতে তোমাৰ সদায় লগ পাই থকা মানুহ হয়। সেইখিনি মানুহে তোমাৰ মানে মই যেতিয়া পঢ়ি আছিলোঁ, মানে এটা সময়তটো মই যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ তেতিয়া মানে, বহুত ধৰণত বহু কথা কৈছিলে। আৰু মানে, যিহেতু মই তোমাৰ আৰ্টছত এডমিশন লৈছিলোঁ তিয়া
হয
তাৰপিছত মানে এই লাইফত একো কৰিব নোৱাৰে বা বহুত মানে তেনেকুৱা ধৰণৰ মানুহৰ মানে কথাৰ তোমাৰ হেৰি আহে নাই লাইফত এতিয়ালৈকে সি গ্ৰেজুৱেচন গ্ৰেজুৱেচন কৰি আছে। সি লাইফত কেতিয়া মানে কাম কৰিব কেতিয়া কি কৰিব? তেনেকুৱা ধৰণৰ বহুত মানুহ বহুত কথা শুনিব লগা হৈছে। বা ধৰা কি বুলি কয় এতিয়া তেনেকুৱাই আৰু।
উম মানে কেতিয়াবা থাকেই মানে কিছুমান মানুহ আৰু। হয়
হম-হম এই সেইটো কৈছো বহুত বেয়া মানুহ মানে আছে আৰু কিছুমান মানুহ বহুত ভাল মানুহ আছে তোমাৰ সমাজৰ মানুহ যে তোমাক মটিভেট কৰিব যে লাইফত মানে হেৰি কয় আগুৱাই যোৱাৰ কাৰণে। মানে বা ধৰা মানে তোমাৰ হেৰি ক'ব যে নাই এইটো কৰিবা সেইটো কৰিবা বা তুমি কিছুমান থাকে ন তোমাৰ ধৰা বোলে তুমি বোলে কিবা ষ্টাৰ্ট মই কৰিলোঁ মেট্ৰিক পাছ কৰিলা বা তুমি হায়াৰ ছেকেণ্ডাৰী কমাৰ্চছত ল'বা বা বুত ল বহুত ল'বা তেনেকুৱা ভাল মানুহো থাকে ন তোমাক মানে ম ম'টিভ কৰা আৰু কিছুমানে তোমাৰ এই পঢ়ি কেনে কি কৰিবি? লাইফত মানে আজিকালি মানে একো নাই বা তেনেকুৱা ধৰণৰ সেয়াই আৰু
হয় মোৰো লগতে এনেকুৱা হৈছে আৰু কেতিয়াবা কেতিয়াবা। এনেকুৱা মানে এতিয়া মানে মেট্ৰিক পাছ কৰাৰ পিছত তাৰ পিছত কি পঢ়া মানে কি কৰা মানে কিছুমান মানুহে আৰু কয় এইটো এইটো এইটো ভাল হয় ইটো বেয়া হয় কিছুমান বেয়া মানুহ বিলাক আৰু কয় আৰু যে এইটো নহলেও হয় মই আমিতো কৰা নাই আমিতো এনে এনেকে আছোঁ তইও মানে সেইটো নকৰিলেও চলি যাব।
পইচা ৱেষ্ট কৰি আছে। কিবা কৰি আছে হয় নে লাইফট কি কৰিব? এইবিলাক এইবিলাক কিহঁত কামত দিব নিয়ে কিন্তু এটা ক গম নাপায় যে সিহঁতে বা কিছুমান সৰু সুৰা বস্তু আমি য এতিয়া মানে কৰি আছোঁ। ত' সেইটো আমাৰ ভৱিষ্যত আমাৰ বহুত আগ আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিব। মানে হেৰি
হয় -হয়।
ত তেনে
বহুত ক্ষেত্ৰতে।
উম বহুত ক্ষেত ত' সেইকাৰণে মানে কি মই কলো নহয় সমাজৰ মানুহ কি উম। সমাজৰ ভাল মানুহ আছে বেয়া মা নুহ আছে।
উম। হয়। আৰু এখন সমাজত যদি ভালকে থাকিবলে হ'লে বহুতো মানে ঘাট- প্ৰতিঘাট বহুতো মানে সহ্য আৰু কৰিব মানে সহ্য কৰিব লাগিব আৰু সহ্য কৰিব লাগিব বহুত ঘাট প্ৰতিঘাট যিমান হওঁক কষ্ট কাৰণ ইমানটো সহজ নহয় থাকিব কাৰণে এখন সমাজত।
উম, উম, উম, এই সেই আৰু এতিয়াও মোৰ বহুত মানুহে বা মোৰ পিছত মানে ভালক কয় বা কিছুমান বেয়াও কয় যে মানে এতিয়াতো পঢ়া শুনা শেষ হ'ল বা এতিয়া জব কৰি আছো বা কিয় কৈ থাকে কি কিছুমানে এই অমুক - তমোক প্ৰাইভেট জব কৰি আছে কিবা কিবি। তেনেকুৱা আৰু কিছুমানে বা ভালে ভাল এতিয়া কৰি আছা। বয়স কম আছে এবা লাইভ কিবা এটা কৰিব তেনেকুৱা মিভেট কৰা মানুহ বহুত আছে আৰু
উ
হম
এইটো মোকো মানে কয় আৰু কিছুমানে যে পঢ়ি পোৱা এইটো এইটো পঢ়িলি এ পঢ়ি কিনে এতিয়া কি কৰিবি? তাৰ কিছুমানে কয় যে উম এতিয়া তোৰো পঢ়া হ'লে বাকী খিনি এতিয়া সেই টো আমি যি কৰিছো আমি সেনেকুৱা কৰ। এইটো আৰু পঢ়িব নালাগে আৰু বেছি পঢ়িব দৰকাৰ নাই। কিবা সেই পঢ়িবৰ কাৰণে আকৌ অযথা পইচা পাতি খৰচ। একো কৰিব দৰকাৰ নাই কয় আৰু।
উম, হম- হুম সেই টো সমাজৰ কথা তুমি ভাবি থাকিব নোৱাৰা। লাইফত আগুৱাই যাবই লাগিব। বুজি পাইছানে? হেৰি কে চলিব লাগিব। সমাজৰ মানুহ লগত তেনেকে চলিব লাগিব তেনেকে হেৰি কৰিব লাগিব। যিখিনি বুজ দিলো আৰু তোমাৰ তেনেকুৱা আৰু
সমাজ খনত আৰু মানে ভাল পৰিৱেশ এটা মানে বহুত কষ্ট কৰিব লাগিব।
সেইয়াই আৰু
ভালকে জীৱন-যাপন কৰিব লাগিলে
হম।
নিজৰ এটা মানে ভাল এটা, কিবা এটা যদি পদক্ষেপ এটা লোৱা যায় বাক কিবা এটা হে কৰা আছে বেলেগ এটাৰ কাৰণে।
তেতিয়া মানে তেতিয়া সমাজ মানুহ গম ক'ব নাই, এতিয়া তুমি তেতিয়া তুমি কষ্ট কৰি আছা বহুত বহুত মানুহে তমৰ কিবা কিবা কিবি আছে যেতিয়া তুমি ফলটো পাবা তোমাৰ বোলে কিবা এটা মানে চাকচেচ হ'ব। তেতিয়া তোমাৰ মানুহে, তেতিয়াও মানুহটো জ্বলা মানুহ
অ', সেইটো হয়।
তেতিয়াও জ্বলা বান্ধ থাকে। থাকিব কিন্তু বাত তুমি এই যিখিনি মানুহে মানে তোমাক মানে ঠাট্টা বা হেৰি কৰিছিলে সম মানুহ সেইখিনি মানুহ মানে। অকমান মানে মুখত হেৰি পৰিব আৰু তেনেকুৱা
ক য় মুখত মানে কয় আৰু পিছত আৰু আৰা আনটো নটো কথা কয়শ
অ সেহে আৰু বহুত আছে তোমাৰ সন্মুখত মানে কিবা মানে ভাল ক'ব
পিছপিনে পিছপিনে বেয়া বেয়া এটা বেয়া কৈ দিব আজি যদি মোক ভাল পাইছো কালি সেইটো। নাই তো মইতো কোৱাই নাছিলো মইতো বেয়াই পাওঁ
উম তেনেকুৱা
সেনেকুৱা হয় কেতিয়াবা বহুত বহুতো বহুত দেখা ত দেখা পাও সেনেকুৱা। বহুত মানুহে এনেককা মানে থাকে আৰু। আজি যদি। যদি তোমাক তোমালোকৰ ভালকে। পিছদিনা আৰু এইটো মানুহে ক'ব কি এই তোমাক চিনিয়ে নাপাও কি। কিবা কৰ কি কৈছিলা কালি গমেই নাপাওঁ সেনেকুৱা কব
উম উম হম উ হয় হয় হয় এটোটোতো আছে
সেইটোৱে হয়।
ঠিক আছে পিছে আকৌ লগ পাম
ঠিক আছে ভাল লাগিল ত লগত
ছেম টু ইউ ঠিক আছে বাই বাই গুড নাইট ৰবা ৰবা ৰবা